হে'ল্ল'
হে'ল্ল'
হে'ল্ল'
আহ কি কৰিছা?
আছো তুমি কি কৰিছা?
ময়ো এনেয়ে আছোঁ
চাহ খালা
কি কৈছা হেল্ল'
চাহ খালা বোলো
অ চাহ খালো তুমি খালা
মই খাই পেলাই মানে মোৰ হস্পিতাললৈ গৈছিলো যে হস্পিতালৰ পৰা আহি অ হেৰি মানে কাপোৰ মেলোতে ভৰিত মানে চিচা সোমালে
অ অলপমান চাই চিতি কৰিব লাগে।
উম।
বেছিকে হ'ল নেকি?
হেল্ল'।
অঁ, কোৱা?
তাকে বোলো মানে হেৰি পিন্ধি যোৱা নাছিলো ন চেন্ডেল পিন্ধি যোৱা নাছিলো।
অ অ অ।
সেইটো কাৰণে আকৌ মানে বেছি একো হেৰি যদি মই বেজি নলও কিবা হৈ যোৱা খত। মান থাকে ন।
অঁ।
মায়ে আৰু ভন্টিয়ে ক'লে যা এটা লৈ আকৌ নহ'লে পিছত আকৌ কিবা ডাঙৰ কিবা হৈ যাবও পাৰে। বেজীটো ললে পিছত মানে হেই একো নহয় আৰু। জি বিষ মানে বেজিটো লৈ পেলাই এতিয়া হাতখন। উম বিষত মানে বিষৰ বেজি মানে তিতি বেজি দিয়ে যে।
অঁ, অঁ, হেৰি সোমালে তিতি বেজী দিয়ে ন?
অঁ, সেইটো বেজি দিছে। হ'লেও বি বিষাই আছে হাতখনো উপায় নাই। তল অ তলতো। মানে তলতটো কাটিছে বিষাই আছে ফুলি আছে।
আহ আচ্ছা। ভাল হৈ যাব দিয়া উম বেজীটো লৈ আহিছা নহয় ভাল হ'ব বাৰু! দুদিনমান লাগিব আৰু।
উম, উম। এনে মা হতৰ ভাল?
অ মা ভালেই, তোমালোকৰ?
আমাৰো ভালেই বাৰু।
অহ।
পঢ়া-পাতি ভাল চলি আছেনে?
অ' পঢ়া শুনা ভালেই চলি আছে বাৰু। তোমাৰ কেনেকুবা চলিছে?
এম এ মই বি এৰ হেৰি দিছিলো যোৱা বছৰ একজাম দিলো। এটা একজামত মানে এৰিয়া লাগিছিলে মোৰ, ত' এবছৰ যেনিবা মই টো দিলো পলিটিকেলত।
উম, উম।
এতিয়া এম এ এণ্ট্ৰেন্ঞ্চৰ কাৰণে এপ্লাই কৰিছোঁ।
অঁ।
একজাম আছে মানে মোৰ গুৱাহাটী ইউনিভাৰ্চিটি। তাকে পঢ়ি আছোঁ, কি বা হয় ন?
অ' তাকেতো ভালকে পঢ়িবা।
আছে নহয় বহুত পোৱালিয়ে দিব মই অকলে নহয়। কিমান চাগৈ চোকা চোকা পোৱালিয়ে দিব।
থাকেতো, এনেও তাতেতো চুকা চুকা পোৱালিয়ে থাকে। তাকেইতো।
উম। কিমান পাৰ্চেন্টেজৰ পোৱালী আহে চাগে, আমি ক'ত পাত্তা পাম।
উম, পাবা কিয় নাপাবানো।
সিহঁতে বহুত দিন পৰা পঢ়ি থাকে নহ কমেও এমাহ দুমাহৰ আগৰ পৰাই পঢ়ি থাকে আমি এতিয়া পঢ়িবলৈ পঢ়িবলৈ পাইছো খুব বেছি দহ দিন বা বিশ দিন দহ দিনত একো কমপ্লিট নহয়
উ নহয় বাৰু দহ দিনত কমপ্লিট
কিবা এটা আও ভাৱ পাই কিন্তু তেওঁ মানে গোটেই চিলেবাছ কমপ্লিট কৰাটো মানে এমাহৰ বা দুমাহৰ ভিতৰত সম্ভৱ নহয় কমেও তো মানে সময় লাগে পঢ় মে চিলেবাছটো আৰু এইটো এটা দুটা চিলেবাছ নহয় সাত আনটা চিলেবাছ
উম
প ৱাইজ পঢ় লাগে ন কত কিমান টপিকত থাকে এটা কৈছ নাগে হয়তো তিনি চাৰিবাৰ মানে বেলেগ বেলেগ কৰি দিয়ে।
উম,
এতিয়া কৰ'ৰ পৰা কি আহে সেইটোও নাজানো।
কিন্তু অলপ টাইম লাগিছিল মানে এমাহ মান তেতিয়াতো অকমান,
এৰিয়াৰ এক্সামো আহিলে সেইটোৰ মানে যেতিয়া এপ্লাই ডেট আছিলে ছয় তাৰিখে মই কৰিছোঁ লাষ্ট ডেট পোন্ধৰ তাৰিখে। এতিয়া মই পঢ়িবলৈ টাইম ক'ত পাওঁ পোন্ধৰ তাৰিখে মোৰ এক্জামো মই মানে যেনে তেনে দিলোঁ আৰু এপ্লাই নকৰা হয় মই মানে চিট নাপাওঁ চিটটোতো মানে এপ্লাই যেতিয়া মই এক্জামটো দিম তেতিয়াহে পাম মানে ছিটটো এতিয়াতো পোৱা নাই বাৰু এন্ট্ৰেন্স এক্সামটো দি লওঁ
উম উম
চিট পোৱাাতটো সম্ভৱ নহয় ইমান কাৰণ তাতে বহুত পোৱালি হে ন।
উম, ত তথাপি ভালকে দি চাব ন চিত পাবও পাৰা। অহ,
সম্ভাৱনাতটো কম মানে ভাল-ভাল পোৱালি আহে তাত। হয়তো, উম, আম কি কিমান হাই ষ্টেণ্ডাৰ্ড পোৱালি।
উম,
আমাৰনো দুদিন দহ দিন পঢ়িলে সিহঁতৰ লগত কম্পেয়াৰ কৰিব পাৰিম জানো। হয়
সেইটো হয় বাৰু।
কিছুমান নাইণ্টি ফাইভ পাৰ্চেণ্টেজ পোৱালি জানা কাট অফ যায়। সিহঁতে চিট নাপায়।
উম, আমাৰ ইয়াতো মানে এইবাৰ মানে বি এ পাইছে আৰু। তাৰ গুৱাহাটী ইউনিভাৰ্চিট নাম লগাব গৈছিল তাৰ মে নিভে কিমান আচিল। মানে হেৰি নাপালে চিতেই নাপালে।
অ',
বা মানে বহুত দুখ আৰু আৰু তাৰ।
অ, মানে মোৰ জানা সপোন আছে জানে কটন বা গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলে। চবৰে আশা থাকে ন ভাল এন ইভাৰ্চিটি এনৰ পৰা হেৰিটো পোৱটো চাৰ্টিফিকেট এ পোৱটো। মানে তেতিয়া মানে কি জানা জগৰ ক্ষেত্ৰত উম, জব এটাৰ ক্ষেত্ৰত। মানে প পোৱাতো বহুত ভাল কথা সুধিব পাৰে ন কোনখন কলেজৰ পৰা তুমি বিলং কৰা। তেতিয়া মানে অলপ ভাল লাগে কবলৈ আৰু যে অলপ হাই ফাই ষ্টেণ্ডাৰড। মানে পঢ়িছো আৰু অলপ হ'লেও মানে হেৰি পাও ইমান পঢ়া শুনা দিব নোৱাৰো। মাৰে যদিও মানে পঢ়িছোঁ ভালকে। কষ্ট কৰি এনেকে মানে এটা পৰিচয় আহি যায় আৰু।
উম, সেইটোৱেটো। পঢ়া অকমান ভালকে জোৰ দিয়া আৰু ন পাবও পাৰা কি ঠিক ভাগ, যদি থাকে।
ভাইৰ ঠিকে তাকেতো কিছুমানানে কম পাৰ্চেন্টেজতো পাই যায় চিট। কোনোবাই আশা নকৰে উম, কিছুমানে বহুত পঢ়িও নাপ। পাই জানানে।
অ, কিছুমান থাকেতো এতিয়া কিতাপত পুক বুলি কয় ন তে সেইটো লৰাই যদি ন। পাই আৰু মানে একদম বেক পেঞ্চাৰ পাই যায়।
উম, তাকে সহজ বুলি এনেকে ভিত ভিডিঅ' বিলাকত পাইছো যে এনেকুৱা তেনেকুৱা সহজ আহে, কিন্তু ইমানো সহজ আহিব বুলি মই মানে বহি থকা নাই আৰু। পঢ়ি আছোঁ তেওঁ। তেতিয়া তেতিয়া তেতিয়াতে সহজ আহিছিলে এতিয়া যে সহজ আহিব সেইটো কথা নহয়।
সেইটোতো।
উম, তেতিয়া সহজ দিছিলে, অ' আই কৈছাহেনে হাণ্ড্ৰেড মাৰ্কস ৰ কুৱেশ্যন আহিব কত যে কুৱেশ্যন দিব কি কি কৰ' পৰা চুকৰ পৰা কাটিব
উম, আৰু তেতিয়া যে নহয় এনেকুৱা হ যে বহাৰ পিছত এনেকুৱা হয় ন যে জনা প্ৰশ্নতটো মানে জনা হৈ যায় মানে কি আহিছে। অ, পাহৰি থকা হয় মানে কি আহিলে এইটোক। ক'ৰ পৰা কি হয় আৰু কিছুমান এনেকুৱাও কুৱেশ্যন কাটি দিয়ে।
উম।
ক'ৰ আছিলে এইটো কোৱেশ্যন নায়ে নেকি কিতাপত। এনেকুৱাও হৈ যায় মে মানে কেতিয়াবা মানে চুকৰ চুকৰ ভিতৰীয়া প্ৰশ্ন বোৰ কাটি দিয়ে ন কেতিয়াবা?
উম, উম। মানে কি জানা এক্সামত এক্সামত বহি আছিলেযে শান্তি মগজৰে বহিব লাগে, কিছুমানে মানে নাৰ্ভাচ হৈ থাকে ন। সেই তেতিয়া মানে ওলাই যায়। কুৱেশ্যন পেপাৰখন দিয়াৰ লগে লগে মানে নাৰ্ভাছ হৈ যায়, চব পাহৰি যায়। প্ৰথমতে মানে অলপমান চকু মুদি হেৰি কৰি ল'ব লাগে প্ৰে কৰি ল'ব লাগে, তাৰপিছত কুৱেশ্যনখন চাব লাগে। নহ'লে ড ডাইৰেক্ট চোৱাৰ লগে লগে ভয় এটা সোম যায় কি বা আহিছে কিবা নাহিছে, পঢ়া খিনি আহিছেনে নাই
উম, প্ৰথমতেটো চালে মানে তো উম, প্ৰথমতেতো কুৱেশ্যন পেপাৰ চালে মানেটো এনেকুৱা লাগে এ মই পঢ়া মানে একো অহাই নাই নেকি? মানে কি আহিছে ক'ৰ পৰা কি কাটিছে
উম, উম কেতিয়াবা চাবচোন কোৱেশ্যন এটাত তুমি খুব পঢ়িছা পঢ়িছা গোটই কিতাপ খনে পঢ়িছা কিন্তু আহে গৈয়ে লাষ্টৰ ক'ৰবাৰ চুকৰ পৰা।
অ' ক'বাত চুকৰ পৰা আহে ক'ৰ কুৱেশ্যন সেইটো মানে আহি পেলাই ভাবি থকা হয় যে কোন টো পৰা কাটিলে এইটো?
পঢ়িছো নে নাই মইতো চব পঢ়িছিলো, কিন্তু এইটো ক'ৰ পৰা কাটিলে? এইবাৰ এইবাৰ মানে পলিটিকেল এৰিয়াৰ যে লাগিছিলে, এক্সাম যে দিলোঁ মানে চব জনা শুনা আহিছে চব মানে একে যিমান খিনি পঢ়িছো ন। একজেক্ট তেনেকুৱা কুৱেশ্যন কাটিছে মানে এটাও মানে এৰি থৈ অহা নাই। জানানে মোৰ মানে প্ৰশ্নখন দেখি পেলাই কান্দো নে হাঁহো এনেকুৱা লাগিছে। পুৰা লিখিছো, একে পাত লৈ ফালি দিছো লিখি। লিখি লিখি। ভাল লাগি গৈছে মনটো লিখি লিখি অহ। ভালো লাগিছে ন তেতিয়া, যে মোৰ ইমান দিনে পঢ়াতো সাৰ্থক হৈছে। এনেই মানে হেৰি হোৱা নাই আৰু ন, মা হঁতৰো ভাল লাগিব যে ছোৱালীজনীয়ে কষ্ট কৰি পঢ়িছে তেনেকে আহিছেও।
উম।
দিনে ৰাতিয়ে পঢ়া মানে ফলটো পাইছো, নহ'লে তো এনেই যায় ন, বহুত পঢ়া হৈছে তাতে, এটা কুৱেশচনো যদি নপৰে কিমান বেয়া লাগিব ভাবাচোন, তুমি যদি লিখিবই নোৱাৰা একজামত বহি কিনে। তেতিয়া এমাহ পঢ়াটো কিমান তোমাৰ ৱেষ্ট হৈ গ'ল।
উম।
সেইটো কাৰণে বেয়া লাগে আৰু ঘৰৰ মানুহ খিনিলেও বেয়া লাগে ইমান খিনিয়ে সা-সুবিধা দিছে ন।
উম নিজেই মানে ঘৰৰ মানুহে দেউতাই বিশেষকে দেউতাই ন নিজে নাক খাই নবৈ হ'লেও মানে আমাক পঢ়াইছে। কিবা এটা দিছে, ত' আমি যদি কৰিব নোৱাৰো সেই ত নিজৰো মানে এটা মানে বেয়া লাগে আৰু তেতিয়া ধৰা। আমি নাই পৰা, ইমান খিনি সুবিধা দিছে।
উম, দেউতাই দেউতাই নিজৰ বেমাৰটো নেদেখাই পেলাই মানে তথাপিও মোৰ টিউশচনৰ ফিজ দিছে গ'ম পাইছা নে নিজে ঔষধ নাখাই কিনে। যি লাগে তাকেই দিয়ে যে হ মোৰ বেমাৰটো পিছত, তই কিবা এটা আনি ল'বি।
নাই দেউতাবোৰ এনেকুৱাই থাকে। উম। মানে নিজে নাখায় নিজৰ মানে কিবা বস্তু লাগতিয়াল হ'লেও ধৰা নিজেই নলয় মানে তোমাৰ দি দিব আৰু
সেইটো কাৰণে মানে অলপ জোৰ দি পঢ়িলো, কিন্তু মই মানে প্ৰ টো পাইছো যে অলপ মন দিলে মানে চব পাৰি গম পাইছা, নোৱাৰা কাম একো নাই। চবেই মানে, কিছুমান। সেইটোৱেই নিজৰ লগতে কথা, অলপ যদি তুমি ভালকে পঢ়া ন, তেতিয়া ফাৰ্ষ্ট ডিভিজন নহাৰ কোনো চান্সে নাই বেলেগ যদি পোৱালিয়ে পাৰে তুমি কিয় নোৱাৰিবা, এইটো মনত মানে বহাই ল'ব লাগে।
উম।
উম, চবেই যদি চোকা চোকা পোৱালি বুলি কথা নাই। তুমিও চোকা হ'ব পাৰিবা, যিহেতু তুমি যদি পঢ়া ভালকে। সিহঁতৰ আৰু তুমি যাতো একেই নহয় জানো।
সেইটোৱেইতো চব একেই, উম। নিজৰ লগতে কথা আৰু, নিজে যদি ভালকৈ যদি পঢ়া তেতিয়াহ'লে নিশ্চয় পাৰিবা তুমিও।
এতিয়া তুমি যদি পঢ়া মাজ মাজতে এমাহ মান আছে, তাৰ স্বত্বেও যদি তুমি অ সম সময় আছে মোবাইলটোকে চাই লওঁ অকণমানে পঢ়িম আৰু কাইল পাই কাইলো কাইলো কওঁতে কওঁতে পঢ়ায়েই নহয়গে। এতিয়াৰ পৰা যদি তুমি পঢ়াটো ধৰা, তেতিয়াহে তোমাৰ পৰীক্ষালে হ'বগে।
সেইটোৱেতো।
সেইকাৰণে বোলো ভালকৈ পঢ়া শুনা কৰোঁ, উম। পঢ়িও আছো বাৰু, তাৰ লগতে কিছুমান কামো কৰি আছোঁ, কাৰণ পঢ়িলেওতো নহ'ব ঘৰৰ কামো কৰিব লাগিব। কাৰণ দায়িত্ব মোৰে ওপৰত ন। উম চব দায়িত্ব মোৰ ওপৰতেই। ঘৰখনৰ বুলি ক'লে ডাঙৰ ঠিকে ঠিক আছে বাৰু দিয়া কল কৰিবা
অঁ অঁ হ'ব দিয়া
ঠিক আছে দিয়া